অ
আহ হয় কোৱা
কি কৰি আছা
এয়া তোমাৰ খোজকাাঢ়ি আছো
অ বাকী ভাল ঘৰত
ভাল ভাল ভাল
খুৰা খুৰীহঁতৰ ভাল
ভাল ভাল অ তোমালোকৰ ঘৰত ঠিকে আছে
এ মোৰো ঘৰত ভালেই দিয়া এ অলপ আজি ওলাই গৈছিলোঁ মানে তোমাৰ লগৰৰ লগত অলপ ফুৰি কৰি আহিলোঁ মানে লগৰ ছোৱালী তাত মানে মাতিছিলে গৈ গৈ পেলাই মানে বহুত দিন মানে তাইক লগ পোৱা নাছিলো মানে স্কুল মানে স্কুলৰে মানে বান্ধৱী আৰু তাৰছত গ'লো উ আমি দুজন দুজনী দুজনী গ'লোঁ মই আৰু মোৰ লগৰ এজনী অ গৈ পেলাই মানে ভাল লাগিলে আৰু তাইক মানে বহুত দিনৰ মূৰত পালো আজিকালি লগবিলাক পোৱা নহয় ন আৰু বহুদিনৰ বহুদিনৰ অ আৰু আৰু আজিকালি ধৰা চব নাথাকেই মই ধৰা মোৰ কামত ব্যস্ত লগৰ জনী তেনেকে লগো পোৱা নহয় আৰু তাই আহ আহ অ সেইকাৰণে মানে আগ ডেইলি মানে তেনেকে লগ পোৱা নহয়েই তথাপিও মানে ফোনতে মানে যোগাযোগটো ৰাখো আৰু
অ সেইটোৱে সেইটোৱে
এতিয়া লগৰবোৰক লগ পোৱা যায় তেতিয়াহলে মনটোও বহুত ভাল লাগে লগৰবোৰক পাই ত অ আজি মানে বহুত দিনৰ মূৰত মানে লগ পালো আমি লগ পাই পেলাই ভাল লাগিল বিভিন্ন ধৰণৰ কথা পাতিলো হাঁহিলো কৰিলো তাৰপা বিহে বিহুত ত আহিছিলা তাই আমাৰ ব'হাগ বিহুত
উ
এজনী আহিছিলে এজনী মানে আহিব নোৱাৰিলে এ আজি মানে তাইকো পালো আৰু তাইক পাই পেলাই ভাল লাগিলে আৰু হেৰি কৰি পেলাই তাৰপা সেয়াই আৰু ই উৎসৱ পাৰ্বন বিলাকতো আমি লগ পাই থাকো ইটোৱে সিটো বিহু বুলি ক'লে ধৰা আমাৰ গোটেই পৰিয়ালৰ মানুহখিনি আমি লগ হওঁ লগ গৈ পেলাই এসাজ খাওঁ সেইটো এটা বেলেগ ফূৰ্তি অ মানে তোমাৰ মাঘৰ বিহুৰ উৰুকাৰ দিনা মানে বহুত ভাল লাগে ধৰাা উ উ অ মোৰ মানে ইয়াতো ভাল লাগে ধৰা তোমাৰ আইতাহঁতৰ ঘৰতো মানে ভাল লাগে ধৰা গোটেই বোৰ লগ খাওঁ তাত ধৰা ইয়াত ধৰা তোমাৰ বৰ্তাহঁতৰ ফেম পৰিয়ালৰ গোটেইবোৰ আহে দূৰত সেই বিহু বুলিয়ে আহে কৰি পেলাই তাৰ পিছত মামাহঁতৰ পৰিয়ালো তেনেকোৱা আমি গোটেইবোৰ লগ হওঁ আৰু বিশেষকৈ আমি কাজিনছ বোৰ মানে লগ হওঁ সিহঁতৰ লগ হৈ পেলাই মানে বহুত ভাল লাগে আৰু আগৰ দিনৰ সিহঁতৰ লগতেতো খেলা ধূলা কৰো আৰু আৰু মানে সেই সেই বস্তু তোবোৰ আমাৰ ভাল লাগে। হে লাগে। তাৰপা সেই সেইবোৰ কৰি ভাল লাপাওঁ আৰু আৰু বহুত দিনৰ মূৰত লগ পালেও ভাল লাগে আৰু তুমি চাবাচোন বিয়া আহ উৎসৱ পাৰ্বন বিয়া বাৰুতেই আমি পৰিয়ালৰ গোটেইবোৰ লগ খাওঁ। ক'তনো লগ খাওঁ? আৰু ধৰা কিছুমান আ আহিব পাৰে বহুতো সা অসুবিধাও হয় ন? ধৰা আজি মই পাৰিছোঁ। খুৰাহত পৰা নাই বা খুৰাহত আহিব পাৰিছে বৰ্তাহত। পৰা নাই কিন্তু বিহু হওঁক বিয়া হওঁক সকাম নিকাম হওঁক আমি সকলোবোৰ মানে যেতিয়া ঘৰ নত গোট খাওঁ বহুত ভাল লাগে। আৰু এৰি আহিব মন নাযায় আগ কৰ দিনবোৰ মনত পৰে।
সেইটোৱে সেইটোৱে।
অ সেইটোয়ে অ' বাকী এনে বিহুত আমাৰ ঘৰতে থক হয় বাকী দুৰ্গা পূজাৰ সময়ত আমি ক'বাত ধৰা এইবাৰ দুৰ্গা পূজাৰ সময়ত আমি মামাহঁতৰ তাত গৈছিলোঁ। ভাল লাগিল তাতো গৈ পেলাই মানে এনে এনেতো এনেই মানে মোৰ নিজৰ ঠাইখন এৰি পেলাই বেলেগত পূজা চাই মানে মন নাযায় মানে মন নব'হে মানে কিন্তু এইবাৰ মানে তথাপিও মানে গ'লো আৰু নিজ নৰ নিচিনা কি হ'ব আৰু? আৰু মানে ইয়াতে প্ৰত্যয়েকবাৰে চাওঁ। লগৰবিলাকৰ লগত ঘূৰোঁ ধৰা বাহঁতৰ লগত ঘূৰোঁ এতিয়া এইবাৰ মানে মামাহঁতৰ লগত ঘূৰিলোঁ ভাল লাগিলে। সেই কৰি পেলাই ফুৰি ঘুৰি তাপা সেয়াই। আৰু উম
তেনেকুৱাই আৰু ভাল লাগে উৎসৱবোৰ আহিলেনো মানুহৰ মন বোৰ
ভাল লাগে ভাল লাগে উৎসৱ বিলাকে ভাল লাগে। মন বোৰ।
উম
অ তাৰপা সেই সেয়াই আৰু তেনেকে লগ তেনেকে লগ পোৱা হয় আৰু আৰু আজিকালিতো আগ গৰ দিনৰ নিচিনা নহয় আজিকালি চব ব্যস্ত হৈ থাকে আগৰ দিনত আহ চব আমি ধৰক ফুৰিবলৈ গ'লে জুন জুলাই মাহত মামাঘৰত ঘৰত যেতিয়া যাওঁ, দচ পোন্ধৰ দিন থাকো। কিন্তু আজিকালি কোনেও ধৰা দচ পোন্ধৰ দিন থাকিব নোৱাৰে। কলেজ, আজিকালি ধৰা। অ' স্কুল বিলাকত তোমাক বিভিন্ন ধৰণৰ গৃহ কাৰ্যবোৰ দিয়ে। সেইবোৰ কৰিব লাগে। তাৰোপৰি ধৰা বহুত প্ৰেছাৰ আহি পৰে ন! তাৰ ফলত। আকৌ চাকৰিয়াল কৰন, বিলাক যোন কৰ্মসূত্ৰে তেওঁলোকে ইমান দিন ছুটিও নাপায়।
নাপায়। অ
চব মিলি, মা- আগৰ নিচিনাকে ভেৰ কৰিবও নোৱাৰে কিন্তু তথাপি। কিন্তু মানে অ দুদিনৰ কাৰণে হ'লেও লগ খালে মানে ভাল লাগে আৰু বস্তুবোৰ।
হয় হয়।
হোহ, বাকী তুমি ঠিকে আছা?
অ হয় মোৰ। ঠিকে আছো, অকণমান মোৰ গাটো অলপ অসুস্থ আছিলে, কঁকালৰ অলপ বিষ এটা ধৰিছিলে। তাৰপিছত এই এতিয়া অলপ ভাল হৈছে আৰু।
অঁ মোৰ ঠিকে আছে মাজতে অলপ চৰ্দি হৈছিল। আছিলে মানে, কি গৰম খুব গৰম পৰিছিল ন! মানে অ' ঠাণ্ডা। আদা জাতীয় বস্তু খাই দিলোঁ। ত অলপ মানে কাহ হৈছে। বিলাইখন হ'ল আৰু। এতিয়া ভাল পালো আৰু থাক। থাকেই কাহটো, বাৰ- বাৰ মাহেই। কিন্তু সেয়াই এতিয়া আৰুহে হ'ব। অতিমাত্ৰা গৰম আৰু মই মানে খুব ফ্ৰিজৰ পানী খাওঁ। একদম নোৱাৰোৱেই মানে ধৰ আকৌ কৰবাৰ পৰা আহ' গৰমত আহে ধৰা ঘৰলে আহিলো নহয়। অলপ সময় ৰখি ডাইৰেক্ট। ফ্ৰীজটো খুলি পেলাই পানী খাই দিলোঁ আৰু।
উম উম।
তাৰপৰা তেনেকৈ, তেনেকে হয় আৰু মানে সেই তেনেকেই হয় আৰু গৰমত তুমি কেনেকৈ ঠাণ্ডা পানী নোখোৱাকৈ পাৰিবা কোৱাচোন? হুমহ' তাপতে তেনেকে মানে সেই সেইবোৰে আৰু।
তাকে।
অ', বাকী আ-আ ঘৰ কি কৰি আছিলা? অ', খোজকাঢ়ি আছি
অ', অ', আজি, আলু কণী তাৰপিছত সেই তেনেকে চালাড আছিলে এনে
অ', তুমি চালাড ত খাই ভাল পোৱা ন?
অ', চালাডটো খোৱা হয় আৰু এনেও ভালেই স্বাস্থ্যৰ কাৰণে।
তাতো তেনেকে নাখাওঁ এতিয়া ধৰা বিততো বিতটো খোৱাত টো ভাল। কিন্তু মই মানে বিতটো এনে খাব নোৱাৰো মানে বেয়া পাওঁ। এতিয়া গাজৰ, গাজৰ, গাজৰ বস্তুতটো মানে কি মই এনেকে কেঁচাই খোৱাতকে দালিত যে তোমাৰ দি দিয়ে
অ', তেনেকৈ খালেও হ'ল বস্তুখিনি পাই গল আৰু প্ৰটিন ভিটামিন যি থাকে।
অ', তাৰপৰা সেইবোৰ তেনেকৈ মানে খোৱা হয় এতিয়া তিহুতটো মানে মই আমাৰ যিহেতু ঘৰতে মানে দেউতাই এইবিলাক কৰে মানে তিহু, তোমাৰ ভাতকেৰেলা, জিকা বডীমাহ তেনেকে তেনেকে আমাৰ ঘৰত মানে হয় এতিয়া ঘৰত মানে ডেইলি মানে মোৰ তিহুটো মানে দুপৰীয়া ভাত আগত মানে আমাৰ মায়ে দিয়ে মানে খাবলৈ তিহুটোৰ ওপৰত ধৰা ক ক'লা নিমখ অকণ ছটিয়াই দিয়ে আৰু তিহুটো খোৱা এনেও ভাল পাই টো পৰিষ্কাৰ কৰি ৰাখে। হজম শক্তিটো বহায়। তাৰপা সেইয়াই আৰু ফল মূল আ-আৰু শাক পাচলিবিলাক খাবও লাগে হয় নে‌? ন খাব লাগে আৰু। আৰু মানে কি আৰু বহুত মানে বহুত বিভিন্নত বহুত ভিটামিন পোৱা যায়। এতিয়া শাক পাচলি খালে তোমাৰ তেজটো চলাচল হয়। তাক কচু খালে তোমাৰ ধৰা বিভিন্ন ধৰণৰ মানে তেজ তেজটো পৰিষ্কাৰ কৰে বুলি কোৱা হয় আৰু আইৰন আছে তাত হে কৰি পেলাই তাৰপা সেই আৰু সেইকাৰণে মানে, খাব লাগে। মানে শাক পাচলিবিলাক তুমি তুমি খোৱা নে তুমি জোৱানে শাক। পাচলি,
অ শাক পাচলি খোৱা হয় আৰু
অঁ! অঁ! তাৰপা ময়ো তেনেকে খোৱা হয়। মই কিছুমান এতিয়া ৰঙালাওটো মই ৰঙালাওতো মই বেয়া পাওঁ পাওঁ যিটো ৰঙালাও টো মানে মায়ে কেতিয়াবা মিকছে মানে চব মিলাই বনাই যে, চয়াবিন টো দি দিলে সেই তেত তিয়া মানে মোৰ খোৱা হয় নহয় এনেই মই অ ডাঙৰ
ভালো প্ৰটিনৰ কাৰণে!
ডাঙৰটো মই বেয়া পাওঁ! অ' টো ডাঙৰক দে ভাল লাগে খাই মানে তেতিয়া মোৰ ৰঙ ৰঙালাওটো খোৱা হয় আৰু আলুকণ বাচি বাচি, কিন্তু মই এনেই, ৰঙালাওটো মই বেয়া পাওঁ আৰু স্কোৱাচ বেয়া পাওঁ, ভেন্দি বেয়া পাওঁ। এইবিলাক মানে, মই খোৱা নহয় মানে।
অ' মোৰ অলপ বেয়া পাওঁ আৰু
বাকী বিলাক মানে তোমাৰ খাওঁ আৰু যিখিনি খাব লাগে
হয়।
উম, উ! বাকী খোৱাটোও ভাল। বাকী তোমাৰ বনোৱা কৰাত চখ আছেনে?
অঁ! ৰান্ধাত মোৰ অকমান আছে বাৰু। মই ৰান্ধি ভালেই পাওঁ।
অঁ! অঁ! অ' ময়ো মানে তোমাৰ, ইমান মানে মই, লাগে এতিয়া ধৰা, কিছুমানৰ বহুত চখ আছে যে! বা ধুনীয়াকে সজাই চালাদেই কাটিলে। গাজৰ কটাৰ যিটো ষ্টাইল গাজৰ টো বেলেগ ষ্টাইলত কাটিলে। টিহুটোও বেলেগে, পিঁয়াজটো মই মানে সেই বস্তুতটো মানে সজাই কৰি থাকিব নোৱাৰো মোৰ ম খালি পেটটো ভৰিব লাগে আৰু, মানে এনে উ মই মানে ইমান ধৰা, তোমাৰ খানাৰ লগত মানে লাগি থাকিব মানে নোৱাৰোঁ খোৱাৰ লগত, কিন্তু বনাব পাৰোঁ। এতিয়া ধৰা, মা ক'বালৈ গৈছে তেতিয়াতো মইে বনাব লাগিব। মাৰ ধৰা কোনো অহ, গাটো অকমান ইমান বেয়া, তেতিয়া ধৰা মই দালি, ভাজি, ভাত বনাওঁ। সেইখিনি বনাব পৰা মানে নৰ্মেল খিনি আৰু কেতিয়াবা ধৰা আমাৰ ব্ৰেকফাষ্টতটো সব পাই আৰু মানে আমাৰ ব্ৰেকফাষ্টত ভাত মানে বেয়া পায় মানে দেউতাহঁতে।
অহ, সেইটো হয় বাৰু। আমাৰো ভাতটো নচলে বাৰু ৰাতিপুৱা।
আৰু ৰুটি আগতেতো আমাৰ আমি স্কুল গ'লেতো, কলেজ গ'লেতো এইটো আমাৰ অভ্যাসে হয়। কিন্তু মই মানে ঘৰত থাকিলে পৰাপক্ষ ভাতটো মানে, নাখাওঁ মানে। বেয়া পাওঁ আৰু সেইটো কাৰণে আৰু। তোমাৰ আমাৰ বাৰু ৰুটিয়েই হয়, কিন্তু চব বাৰেতো ৰুটি সোপা নবনায় ন। গতিকে আমাৰ মাহঁতে ধৰা জলপান খায়, মই মানে জলপান জাতীয় বস্তুটো বহুত বেয়া পাওঁ।
অহ।
সেইকাৰণে মানে তোমাৰ মই, তেতিয়া ধৰা নিজৰ কাৰণে এই পাচ তাকে আনি বনালো। মেগীকে আনি খালোঁ, চাওঁকে বেঠি জুছ এইবিলাক মানে মোক খোৱা হয় আৰু।
পৰ্যাপ্ত পৰিমাণত খাবা আৰু বেছি
অ', সেইটো, নাই, নাই বেছি, বেছি না খাওঁ বাৰু। মানে হেৰি কৰি মানে খোৱা হয় আৰু তেনেকে অতিমাত্ৰাও নাখাওঁ। কিন্ত মানে মই মানে মিঠা বস্তু। বস্তুটো মানে একদমেই বেয়া পাওঁ, মিঠা বস্তুটো।
উম, মিঠাটো এনেও অলপ কমাই চলাব লাগে বাৰু।
অ মানে মই এক এটা মাহঁতে চিত চাহ বনাই, এই কৰ্ণফ্লেক্স বনাই মানে এই ধৰা তোমাৰ বৰা চাউলকে দিলে। এইবোৰ আৰু এই পিঠা গুড়ি এ খালে, এইবোৰ বস্ টো মানে মোৰ মই ভাল নাপাওঁ মানে। খাব নোৱাৰো মানে মিঠা বস্তুটো, সেইকাৰণে ধৰা মই পানী প বনাই ললো এই ধৰা লুচিকে অমলেট কৰি খ যেনেকে মানে খোৱা হয় আৰু মোৰ অ সেইয়াই আৰু বাকী ঠিকে আছে দিয়া ন
অ অ ঠিক আছে দিয়া